হয় কোৱা?
হ অ অ অ অঁ খবৰ ভাল?
খবৰ ভালে দিয়া বৰ্তমান, তোমাৰ?
হয়ে আছোঁ আৰু ভালেই মানে গৰম ইমান পৰিছে।
হ অ অ অ বাকী এনে গ্ৰীষ্মকালত ক কৰ ক'ৰবালৈ আৰু যোৱা নাই নেকি ফুৰিব?
ঠাক এ নাই নাই কলেজ বন্ধত দিছেহে ৰবা আৰু ইয়াৰ যাম আৰু সেই শেষৰ ফালে। তাৰ পিছত আহি পেলাই পঢ়ি-পঢ়িবই লাগিব নহয় পৰীক্ষাৰ ওচৰ চাপিলে।
আকৌ হুম হুম মইও বাৰু আহিলো। কিন্তু যায় আৰু ইমান এটা মানে আৰু ভাল নালাগিল। একা আৰু মই পাহাৰীয়া আমাৰ কাষৰীয়া অঞ্চলৰ পিনে গৈছিলো আহ কিন্তু আৰু মই যোৱা আৰু দুবছৰ, তিনিবছৰ মান আগত আৰু তালৈ মই এইব এইবাৰ যলৈ গলো আৰু উস্ তালৈ গৈছিলো এবাৰ মানে ঠু আৰু তাত যেতিয়া আৰু গৈছিলো উস তাত আমাৰ ঠুওও যাই আৰু তেতিয়া ভাল লাগিছিল বা আমাৰ তেতিয়া বহুতো আমাৰ চৰাই-চিৰিকটি মই ইস্ যেতিয়া আৰু পাহা-পাহাৰত আৰু উঠি আছিলো তেতি এতিয়া দেখিছিলো বা তাৰ যিটো শব্দ বা গুণগুননি সেইটো শুনি বহুত ভাল লাগিছিল বা তাত আৰু বিভিন্ন আমাৰ জীৱ-জন্তু তাত দেখা পাইছিলো আৰু বিশেষকৈ ই হি কিন্তু আৰু এ মই এই যোৱা সপ্তাহত গলো বাৰু তালৈ উস এইবাৰ কিন্তু তে এইবাৰ যেতিয়া আৰু গলো তাত তাৰ মানে তাত আৰু যেনেকুৱা ধৰণৰ মই যোৱা-যোৱাবাৰ যোৱাতে আৰু পৰিৱেশটো পাইছিলো। তেনেকুৱা এ যে পৰিৱেশ আৰু বৰ্তমান নাই আৰু। বা পি চৰাই-চিৰিকটিৰ সংখ্যাও বহু পৰিমাণে কমি গৈছে। বা মই বিশেষকৈ আৰু আ তাত জন্তুবোৰ বা জীৱ আদি উম সি বহু আম আৰু কিছু কম পৰিমাণে আৰু তাত দেখা পালো আৰু এইবাৰ। গতিকে আৰু ইমান আৰু ভাল নালাগিল আৰু পৰিৱেশটো আহ্ বা কিয় বা আমাৰ চৰাই-চিৰিকটিবোৰ নোহোৱা হৈ গ'ল, ভাবি আৰু কিবা এক বেয়া লাগিছে আৰু
হয় হয় আমাৰ ইস্ মানে এতিয়া ক'বলৈ গ'লে আমাৰ যি বন্যপ্ৰাণী বা আমাৰ চৰাই-চিৰিকটিৰ সেইসমূহ আজিকালি খুব কম দেখিবলৈ পোৱা যায় কাৰণ উ উ উ এইবোৰ এতিয়া ক'বলৈ বেয়াই লাগে কিন্তু সেইটোৱে সত্য কাৰণ আজিকালি অ উহঃ সেইবোৰ মানে নোহোৱাই হৈছে মানে বিলুপ্তিৰ দিশলৈ গৈয়ে আছে আৰু আ হা বা বহুখিনি চৰাইৰ প্ৰজাতি বা এনে বহুখিনি মানে জীৱৰ প্ৰজাতি সমূহ। ক'বলৈ গ'লে বিলুপ্তি হৈছেই প্ৰায় মানে তুমি চোৱা আজিকালি নল গাহৰিয়ে হওক। বা বিভিন্ন চৰাই-চিৰিকটিৰ সেয়ে হওক সেই ধৰণে সেইবোৰ এতিয়া বিলুপ্তি হৈছে কাৰণ- এতিয়া মোৰ ক'বলৈ গ'লে আগতে ঘনচিৰিকা আগতে ঘনচিৰিকা- আমাৰ ৰাতিপুৱা হলে মানে আমাৰ চোতালত উম ইমান মানে ঘ ঘনচিৰিকা বিলাকে মাতি থাকে বা ঘনচিৰিকা বিলাকে হে এ এ এ মানে তাতে চ পৰি থাকে কিন্তু আজিকালি সে ঘনচিৰিকাই দেখিবলৈ পোৱাই নাযায় মানে এতিয়া মানে ঘনচিৰিকা নাই আমাৰ প্ৰায় ইয়াত কবলৈ গলে কিন্তু উহো হে টো আমাৰ এটা বহুখিনি মানে বিপদ মানে এটা ভয়াৱহ দিশখিনি কি বুলি ক'ম আৰু এতিয়া কিন্তু সেনেধৰণে নাইকিয়া হৈ গৈছে আৰু এতিয়াতো তুমি জানাই যে আমাৰ অসমৰ গৌৰৱ, অসমৰ অতীতৰে পৰা আমাৰ মানে এইটো এটা গৌৰৱ আৰু যে। এশিঙীয়া গড় সেইটো এতিয়া নাইকিয়া হ'বলৈ ধৰিছে লাহে লাহে মানে এতিয়া বন্য চিকাৰী মানে চিকাৰী সমূহৰ কাৰণে এতিয়া- সেইবোৰ এতিয়া বিলুপ্তি হৈছে বুলি ক'ব পাৰি প্ৰায় হয় নে নহয় বাৰু।
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু লগতে তুমি যে এই মাত্ৰ ক'লা আজি ঘনচিৰিকা- সেই ঘনচিৰিকা চৰাইটোক কোৱাৰ লগে লগে মোৰ আৰু এক ঘটনা মনত- আমাৰ ঘৰৰে আৰু যে আমাৰ আৰু অ ঘৰত এক আৰু আমাৰ- আহ যিটো খেৰৰে এক চালি আছিল আৰু আমাৰ ঘৰ এটাই গাইছিল আৰু সৰু- গোহালি টাইপৰ তাত আৰু আমাৰ ঘনচিৰিকাবোৰে আমাৰ- তাত আৰু সেই খেৰৰ যিটো আৰু প চালি আছিল তাত তেওঁলোকে আৰু- বাহঁ সাজিছিল আৰু, অঁ তাত ধৰি লোৱা ৰাতিপুৱা- তেওঁলোকৰ যিবিলাক আৰু শব্দ। আহ তাৰ সেইটো চৰাইৰ শুনি আৰু একেবাৰে ভাল লাগিছিল। কিন্তু আমাৰ ধৰি লোৱা সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ তাত বিভিন্ন ধৰণৰো- কাম কৰিব লাগিল বা আমাৰ সেইটো ভাঙি কিনে আৰু- তাৰ ঠাইত আমি আৰু এক আৰু পকী ঘৰ আৰু স্থাপন কৰিব লাগিল। লগা হল আৰু গতিকে যেতিয়া আৰু ত সেইটো আমি চালিটো ভাঙি দিলো। তাৰ পৰা সি চৰাইবোৰ আমাৰ মাজ পৰা আৰু নাইকিয়া হৈ গল। বা ক'ত গ'ল ক'লৈ গ'ল আৰু আমি গমেই ন নাপালো। ঠিক আমাৰ লগত যেনেকৈ হৈছে আৰু বা আমি যেনেকৈ কৰিলো আমাৰ মানুহবোৰৰ- কামৰ কাৰণে আৰু এই চৰাই চিৰিকটিবোৰ আৰু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাই আছে বা আমি- নিজৰ সুবিধাৰ কাৰণে আৰু আমাৰ চৰাই চিৰিকটিবোৰ আমাৰ মাজৰ পৰা আৰু হেৰাই আছো। বিশেষকৈ লগতে তুমি কলাই যে আমাৰ- যিটোৰ এশেঙীয়া গড় সেইটো হৈছে আমাৰ এক জাত- এক আৰু জাতীয় সম্পদ আৰু বা আমাৰ অসমৰ কাৰণে- বা অসমৰ কাৰণে এক গৌৰৱ লগতে আহ মই জনাত আৰু- অ আমাৰ যিটো আৰু এশেঙীয়া গড় সেইটো বিশেষকৈ আৰু আমাৰ অসমতে পোৱা বুলি আৰু মই- বিশেষকৈ জানো আৰু। গতিকে যিটোৱে আৰু আমাৰ জাতিটোক চিন দিছে বা আমাক- আহ অসমক চিনাকি কৰিছে সেই, চিনাকিটোৱে যাতে- এতিয়া আমাৰ পৰা যদি নোহোৱা হবৰে ধৰিছে আৰু বিশেষকৈ গতিকে এইটো আমি- কৰাটো আৰু ভাল নহয় এতিয়া- তুমি ক'লাই যে আমাৰ যিবিলাক আৰু চৰাং চোৱা বেপাৰী আছে। সেইবিলাকে আমাৰ অভয়াৰণ্য অৰণ্য আ আদিত সোমাই আমাৰ- অ ধৰি লোৱা হাতীৰ দাঁত হওক বা আমাৰ যি গড়ৰ যিটো খৰ্গ- সেইটো আমাৰ সেই জীৱ জন্তুটোক আমাৰ জন্তুটোক আৰু হত্যা কৰি- তাৰ যিটো সজুলি দাঁতৰ লগতে আমাৰ যিটো খৰ্গ- এইবোৰ তেওঁলোকে কাটি নি কিনে আৰু বাহিৰৰ বজাৰত বেচি দিয়ে। লগতে আমি সকলোৱে জানো যে সেই সঁজুলিবোৰৰ আৰু বাহিৰৰ বজাৰত আৰু অত্যাধিক দাম। গতিকে সেইবোৰ তেওঁলোকে লৈ যায় বাহিৰৰ বজাৰত, আৰু সেইবোৰ বেছি দিয়া আমি- শুনি আছো বা কিছু পৰিমানে আমি টি ভিবোৰতো আমি এইবোৰ আমি- দেখিবলৈ পাওঁ আৰু। গতিকে আমি এইবোৰ আৰু কোনেও কৰিব নালাগে। গতিকে ইয়াৰ ওপৰত আমি যাতে পোন প্ৰথমে আমি আৰু নিজেও সচেতন হওঁ। লগতে আমি চৰকাৰকো আৰু ইয়াৰ ওপৰত আহ্বান জনাব লাগিব যাতে ইয়াৰ ওপৰত যাতে বিভিন্ন আঁচনি অৱলম্বন কৰে লগতে আমি বৰ্তমান ক'বলৈ গ'লে আমি চ চৰকাৰকো ধন্যবাদ দিব লাগিব যে আমাৰ যেনেকৈ আৰু আগতে আমাৰ চোৰাংচোৱা বেপাৰী সকলে এই বন্যপ্ৰাণীবোৰ আমাৰ হত্যা কৰিছিল। বৰ্তমান সময়ত কিন্তু আমাৰ এইবোৰ হোৱা আমি অ দেখা নাই আৰু, আৰু হ'লেও আৰু কিছু কম আৰু এই ক'বলৈ গ'লে কিন্তু নহয় আমাৰ বৰ বৰ্তমান সময়ত বা আমাৰ বিভিন্ন ধৰণৰ অভয়াৰণ্য বা অৰণ্য আদি স্থাপন কৰি তাত বন্যপ্ৰাণীবোৰ আমাৰ সংৰক্ষণৰ আৰু এক সুবিধা আৰু কৰি দিয়াৰ কাৰণে আৰু আমাৰ চৰকাৰে আৰু যথেষ্টবোৰ পৰিমাণৰো এক ভূমিকা আৰু অৱলম্বন কৰিছে আৰু বা আমি কৰা আমি
অহ, হয় হয় আৰু তুমি কোৱাৰ নিচিনা গঁড়ৰ, খড় গঁড়ৰ লগতে হাতীৰ দাঁতটোৰো বহুত খিনি মানে ক'বলৈ গ'লে উমহ মানে বাহিৰৰ বজাৰত বহুখিনি উম মানে প্ৰ মানে বহুখিনি দাম আছে আৰু সেই নিজৰ নিজৰ স্বাৰ্থ পুৰাবৰ বাবে আমাৰ যি আমাৰ হাতীয়ে হওঁক, গড়ে হওঁক সেই ধৰণে আমি সকলোবোৰকে হত্যা কৰি আছোঁ আৰু হত্যা কৰি পেলাই তেওঁলোকৰ যি যি আমাৰ মানে যি যি তেওঁলোকৰ অংগ সেইবোৰ কাটি নি আমি বাহিৰৰ বজাৰত বিক্ৰী কৰি আছোঁ। কিন্তু এটা কথা কিন্তু সঁচা যে আমাৰ মানে যি আমাৰ প্ৰাণী বিলাকৰ সেই প্ৰাণী বিলাকৰ এটা খাদ্য শৃংখলা আছে।
সেই খাদ্য শৃংখলাটো মানে উম হোম চলি থাকে, যদিহে চলি থাকে তেনেহ'লে মানে এইবিলাক আমি ক্লাছত পাই মানে আমাৰ যেতিয়া পঢ়াইছে যেতিয়া পাইছিলো দিয়া চোন এইবিলাক। ক্লাছ নাইন, টেন মানত। হয় হয়। এই তেতিয়া সেই সেইবোৰ এতিয়া মানে মনত আছে যে উমহ খাদ্য শৃংখলাটো মানে অঁহ সঠিক ভাৱে চলি থাকিবলৈ, মানে জীৱৰ বহুখিনি মানে প্ৰয়োজন আছে। কিন্তু যদিহে সেই জীৱবিলাকৰ এটা জীৱ বা এনেকে বিলুপ্তিৰ দিশলৈ যায় তেতিয়া হ'লে আমাৰ সেই খাদ্য শৃংখলাখন মানে উমহ মানে নষ্ট হ'ব পাৰে। কিন্তু মানুহবিলাকে সেইটো নাভাবে। কিন্তু নিজৰ স্বাৰ্থৰ ওপৰত অ মানে মানে ৰাখি পেলাই সেইবোলো সেইবিলাকে নিজৰ উম চিকাৰ কৰি যাই আছে আৰু তুমি কোৱাৰ নিচিনাই যে বহুতখিনি কমিছে। কিন্তু ও সেই আ আগৰ নিচিনা নাই কিন্তু হ'লেও আ আছে। যে এতিয়াও নিউজত পা পোৱা যায় যে আমাৰ কাজিৰঙাতে হওঁক বা মানাহ মা মানস ৰাষ্ট্ৰীয় উদ্যানতে হওঁক, এই সেই ধৰণে উমহ মানে এতিয়াও উম, দুই এটা বা উম মানে মাহত এটা হ'লেও ঘটনা সেনেকুৱা ঘটি আছে। আমাৰ চৰকাৰে বহুখিনি মানে কৰিব মানে খুজি আছে যদিও মানে খুজিছে মানে কি আৰু কৰিছেই দিয়াচোন বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। কিন্তু তথাপিও তথাপিও উম তেওঁলোকৰ উমহ মানে যিটো চোৰাংচোৱাৰ উৎপাত সেই চোৰাংচোৱা উৎপাত এতিয়াও শেষ কৰিব পৰা নাই। কিন্তু সেই চোৰাংচোৱা বিলাকে নিজেও ভাবিব লাগে যে সেইবোৰ আমাৰ নিজৰ আৰু ক'বলৈ গ'লে চাবাচোন আমাৰ নিজৰ মানুহবিলাকেই বহুখিনি তাতে মানে সেই কাৰ্যতোত লিপ্ত হৈ থাকে।
হয়।
আৰু সেই তেওঁলোকে নিজেও এইটো নাভাবে যে মানে আমাৰ নিজৰ সেইটো মানে নিজৰ- আমাৰ যি গৌৰৱ নিজৰ যি মানে- প্ৰাণীসমূহক আমি নিজে হত্যা কৰি আছোঁ। সেইটো তেওঁলোকে- কেতিয়াও নেভাবে আৰু সেই ধৰণৰ মানে- নিজৰ লাভৰ বাবে তেওঁলোকে নিজে হত্যা কৰি আছে আৰু।
হয়' হয়। একেবাৰে ঠিক কথাই কৈছা এইটো। বা আমাৰ যিটো খাদ্য শৃংখল সেইটো আমি বিশেষকৈ আমাৰ জন্তু বা চৰাই চিৰিক- টিবোৰে আৰু সেইবোৰে আৰু সেইবোৰৰ জৰিয়তে আৰু তেওঁলোকে জীয়াই থাকে আৰু। কিন্তু আমাৰ মানুহবোৰ আৰু আমাৰ অ ক'বলৈ গ'লে আমি সকলোবোৰ খাদ্যই আমাৰ মানুহবোৰে খা খেব খাই আৰু, বা আমাৰ মুখৰ আৰু তৃপ্তিৰ কাৰণে খাই ভাল লগাৰ কাৰণে আমি বহু আমাৰ প্ৰাণীবোৰ আমি বা জন্তুবোৰ আমি হত্যা কৰি আমাৰ মুখৰ তৃপ্তিৰ কাৰণে আমি হত্যা কৰি খাওঁ। গতিকে আমি নিজৰ তৃপ্তিৰ কাৰণে কোনোবা এটা জন্তুক মাৰি কিনে আমি খোৱাটো একেবাৰে ভাল কথা নহয়। কাৰণ তেওঁলোকৰো এক প্ৰাণ আছে বা তেওঁলোকৰো জীয়াই থাকিবলৈ এক আহ জীয়াই থাকিবলৈ মন আছে গতিকে তেওঁলোকে যাতে তেওঁলোকৰ মতত তেওঁলোকে জীয়াই থাকিব পাৰে বা আমাৰ সৰৰ মানুহবোৰ আমি যেনেদৰে আৰু একেলগে হৈ মিলা প্ৰীতিৰে থাকো আৰু তেওঁলোকও যদি আমি সেই একেধৰণে যদি আমি থাকিবলৈ দিওঁ। তেওঁলোকৰ মতত তেতিয়া হ'লে আৰু আমাৰ কেতিয়াও আৰু সেই প্ৰাণীবোৰ আৰু নোহোৱা হৈ নাযাব। বা যিখিনি নোহোৱা হৈ গ'ল সেইখিনিতো হৈয়ে গ'ল গতিকে যিখিনি আছে তাৰ সংৰক্ষণৰ প্ৰতিহে আমি আৰু সকলোৱে সচেতন হওঁক। ব লাগে বা আমি সংৰক্ষণ কৰিব পৰা আমি ব্যৱস্থাবোৰ হাতত ল'ব লাগে।
হয় হয় একেবাৰে ঠিক কথা কৈছো আমি সকলোৱে ইয়াৰ ওপৰত গুৰুত্বভাৱে আমি আলোচনা কৰিব লাগে, দিয়া পিছে আজি ভাল লাগিল কথাখিনি পাতি বহু খিনি কথা জানিব পাৰিলো তোমাৰ পৰা।
ঠিক আছে বাৰু দিয়া।
উম দিয়া।